উ'ম শুনিছা?
এই তোৰ মাততটো যে একে বিৰাট ধুনীয়া আৰু গম পাইছ নে?
আহিছে ন ভালকে?
মই মানে তাকে অথনিহঁতক কৈই আছিলোঁ মই বোলো চবত! কথা পাতি ভাল লাগে মোৰ ইয়াৰ লগত গুটিৰ লগত।
হুম
মানে তোৰ নেটটোৱে এই মাজে সময়ে ধৰ দুই তিনি ছেকেণ্ডৰ কাৰণে ও আ ডিষ্টাৰ্ব দিব পাৰে।
কিন্তু মানে ই হেৰি নকৰে ঢকা নিদিয়ে কেতিয়াও। কাত খাই নাযায় বা একে নুশুনা হৈ নাযায় গম পাইছনে?
মই মানে মোবাইলটো এটা জেগাত থৈ মানে হেডফোন লগাই কথা পাতিা থাকো হেৰি হৈ যায় তেতিয়া ভাল আৰু!
এই কপিলৰ আকৌ মানে কি হয়, তাৰ ৱাই ফাই টো বহুতে চলাই থাকে যে।
অঁ নাপায় চাগে?
ষ্টাৰ দেই তোৰ কমেও সাতটামান চলি থাকেই কেনেকৈ টানিব তই ননিজে ক্? যি ভাবিছচোন মই সেইকাৰণে ঘৰলৈ আহিলো।
ভালে কৰিলা ভালে কৰিলা।
বাকী হেৰিটো কৰিব লাগিব দেই নতুন গাড়ীখন কিন্তু মই ভাবিছোঁ মই ইয়াৰ পৰাই ঘৰৰ পৰাই চলাম। তোৰ লগত।
অ ঠিক আছে তোমাৰ আৰু এটা নতুন গাড়ী আছে নেকি এখন?
নহয় নহয় মানে এই নতুন যে একে ব্ৰেণ্ড নিউ এখন যে আছে নহয় আমাৰ।
ইয়েছ য়চ ইয়ে চ আছে তুমি ঘৰৰ পৰাই চলাম ঘৰৰ পৰাই চলাম।
মানে এবাৰ মই চলাই দিলোঁ এবাৰ ধৰ তই চলাই দিলি।
অ হৈ যাব।
মানে তোৰ ঘৰৰ পৰাহে ভাল হ'ব গম পালো মই এতিয়া। বাকী এনেই কিমান টাইমত উথিলি আজি?
মই তোমাৰ চাৰে দশটা মানত উঠিলো। ঠিক কৰি সেই
কাম কামত কামত কিমান টাইমপ লাগিছ?
কামত এই হৰডালে মোৰ জুৰ জুবস্তি কৰি আছে। নতুন গাড়ীখনৰ কাৰণে হেৰি কৰিবলৈ তাৰ লগত। পাতিলো ওঠৰ মিনিটমান।
তাৰ পিছত বোলে কাঠ খাই গ'ল।
তাত খাই গ'ল মোৰ এনে চত উঠিছে নহয় মানে কথা পাতিবলৈ মনো যোৱা নাই। উ'ম
অঁ প্ৰথমটো সেইডালই কথা পাতিছ নেকি?
সেইদৰে প্ৰথম কৰা পাতিছো তাৰপিছত! নাই পতা তাৰপিছত আকৌ তোমাক স্কেনচটটো দিলো যে ত্ৰিশ টো।
অহ
ত্ৰিশ লিটাৰটো সেইটো কৰিলো সেইটো কাটি দিলো তাৰপিছত।
ঠিকে আছে সেইটো কাৰ লগত আছিলে লগৰ কোনোবা?
নহয় নহয় এই হেৰি এ ছোৱালী এজনী কোনোবা।
ভালেই কৰিছ দে। মানে বহুত তোৰ দূৰ নি পেলাই লাভ নাই পইচাটো কমাই দিয়ে। বা নিদিবও পাৰে।
নিদিয়েটো সেইটোয়ে পইচাটো বাৰু কমাই দিলেও আপত্তি নাই না।
অ কিন্তু নাৰাখিলে বেয়া।
উম
এতিয়া ধৰ তোৰ গাত নালাগে আৰু এইটো এনেও ৰাখিব। এইটোতোৰ মিনিমাম ধৰ পোন্ধৰ চৈধ্যয়। পোন্ধৰ মাইলেজ দিব।
অ এইটো হে সিমান মাইলেজ দিলে মোৰ বহুত কমি যাবতো।
সেই সেইটোৱে কথা। এটা নহয় তোৰ এক্সট্ৰা দুটা কমি যাব।
অ
মানে প্ৰায় তোৰ এ ধৰি ল তোৰ! হেৰি কমি যাব টুৱেণ্টি ফ'ৰ মিনিটছ মানৰ এটা তোৰ গেপ কমি যাব মানে!
উম তেনেকুৱাত ভাল আৰু উম উম। আমি হেৰি কৰিম দিয়া উঁহুম। ভাত পানী তোমাৰ নাই খোৱা ৰাতিপুৱা ৰুটি খালো এতিয়া বনাই আছো। বুজিছানে উম আমি নতুন একে নিউ! নতুন ব্ৰেন গাড়ীখন ৰাতি চলাম নেকি?
ময়ো কিন্তু সেইটো ভাবিছোঁ এবাৰ।
উম ৰাতি চলাই দিম উম।
এই হেৰি বিলাকে মানে এনেই কৈ থাকে অ। তাকে সোনকালে কিবা কিবি লাগিব যে!
অ এতিয়া বৰ উৎপাত কৰি আছে কিবা কিবা।
অ আছে নহয় ন দিম নহয়,।
দিম নহয় এতিয়া দু এতিয়া এডালো আছে সিডালো আছে দুই! আকৌ ইফালে এডাল নহ'লে আকৌ বেয়া হয় নে?
আৰু এটা কথা নহয় এইটোৰ বাৰু তোৰ আছেই দুদিনমান এইটোৰতো একেবাৰে!
একেবাৰে টাইম নাই আৰু কিবা যদি কয় ক'ম আৰু বোলো এতিয়া দুইটা কেনেকে লক! কৰিম ন টাইম টাইমে! দিয়া
নহ'লে এনেকৈ এন জি অ' দুটা কাম একেলগে কেনেকৈ চলাম।
নোৱাৰা নোৱাৰা এইটো তুমি একে পচিবলেই নহয়।
এইফালে তই গছ পুলিও লগাই আছ এইফালে নদী বান্ধৰ! কামো কৰি আছ হয়নে? তেনেকে নহ'ব নহয় চব কথা। অ সেইটোৱেইে বাদ দে আৰু ন কিবা কাৰণত বোলে যদি আমাক! কয় বোলে সেইটো এন জিৰ পৰা উলিয়াই দিম উলিয়াই দিলে দিব আৰু!
উ উম
তেওঁ ঘৰৰ লগত নতুন এন জি অ'টোত কাম কৰিলোঁ দেই।
কৰিলা ন অ সি কৈছে।
কৰিলোঁ কিন্তু হেৰি তোৰ প্ৰায় বাইছ কিলোমিটাৰমানহে গ'ল।
ঠিকেই আছে।
নহয় বাইশ কিলোমিটাৰ গ'ল তাকৌ লাষ্টৰ ফালে যে তোৰ মানে! মানে গাড়ী একে চোন একোৱেই নুশুনি। উম তাইযাৰ খয় গৈছে গৈ। তেনেকেই যদি দিলে দিলে আৰু নাজানো আৰু!
দিছে বুলি কৈছে বাৰু সি মই গ্ৰুপত দেখিছো নহয় দিছে।
অঁ তেতিয়াহ'লে ঠিকে আছে।
সি কৰিছে নে তুমি কৰিলা।
সি সি
অ তেনেহলে তুমিও কৈব লাগিব আকৌ মও।
অঁ ৰাইট ৰাইট সেইকাৰণে কৈছো।
হুম
আৰু মই এতিয়া মানে অকণমান ষ্টেবল মানে অকল টুৰটোৱে পাই আছো।
উম মই মানে মোবাইলটো এটা জেগাত থৈ পেলাই আৰু! তাক নুচোৱে আও সেইটো জেগাত নেট পাই থাকে।
ওম ঠিকেই কৰিছ। এনেই হেৰিৰ লগত এই ৰমেশ্বৰ লগত তই ডিলটো কৰিলি ন?
অ তাৰ লগত দিলটো মানে কৰি সুধিছিলো সি নাই বুলি কলে।
নহয় নহয় অ এই এতিয়া মানে তই গাড়ীখন চলালি ৰমেশ্বৰ লগত?
অঁ অঁ দুবাৰ চলালোঁ সি এবাৰ মই এবাৰ চলালোঁ।
ঠিকেই আছে বা ৰমেশ্বৰ কিন্তু এটা বস্তু মানিব লগা ঔ। মই মানে চাইছোঁ তাৰ সি যেতিয়া মানে তোৰ গাড়ী চলাই তোৰ ৰখিব মনেই নকৰে।
অ হঁ হে হে
মানে এনেকুৱা কৰে যেন সিয়ে চলাই পেলাব গোটেই গাড়ীখন। মই মানে তাৰ লগত কেইবাদিনো হৈছেতো গাড়ী শিকা থ শিকি থকা।
উম
মানে এনেকুৱা হয় ধৰ অ ধৰি লোৱা তোৰ বাৰ কিলোমিটাৰ মানে সিয়ে যেন আঠ কিলোমিটাৰ! কেইটামান অকলেই টান দিব গাড়ী খন।
আগতে তেনেকা নাছিলে।
আগত তেনেকুৱা নাছিলে এই যেতিয়াবা গম পোৱা হল তেতিয়া পা মানে এনেকুৱা। তাকে শুনাচোন শুনা হা অ অ মানে এনেকুৱা অ অ সেইটো নহয় সেইটো নহয় অ। তাকে তাকে এনে হাৰী! ৰা মই বোলো কি হ'ব গৈ বে!
এ লাহে ধিহে কথা পাতি থাকিব লাগে সি আকৌ সেইটো নায়।
অ মানে এনেকুৱা এটা উৎপাত লগাই দিয়ে নহয়।
পইছা
সেইকাৰণে মই বোলো নাই ইয়াৰ লগত এবাৰ মই এই নিহাৰৰ লগত কথাটো পাতিব লাগিব।
অ মোৰ আৰু এইটো এইখন লাজ গাড়ী আৰুখন যি হয়।
কি কৱ এইখনৰ পিছত নাইয়ে নেকি আৰু!
মানে আৰু নতুন গাড়ী নাই আৰু এইখনেই লাষ্ট আৰু!
নহয় নহয় এনেই তোৰ ধৰ কিলোমিটাৰ ৱাইজ কিমান মান?
কিলোমিটাৰ ৱাইজ তোমাৰ ইয়াৰ আৰু! পাঁচ ছটামান হ'ব।
মানে ওৱান আৱাৰ যাব।
যাব আৰু যাব আৰু
অ তেতিয়াহ'লে ঠিকে আছে দে। মোৰখন ধৰ তাতকে অলপমান বেছি যাব।
বেছি যাব তুমি মানে অলপ কৰি কৰা আছে তৌ।
মানে কিয় কৈছো জান মানে তই কালি! তোৰফালৰ পৰা কিমানজোৱালি বাৰ!
বাৰ
মই চাইছিলোঁ মোৰ ফালৰ পৰা ন গৈছিলে।
উম
ন গৈছিল যদি নয় নয় ওঠৰ তোৰ বাৰই বাৰই চৌবিশ। গম পাইছ নে কিছটো?
তাকে তোমাৰ এই মই যে এইটো তুমি চাব পাৰিছানে?
নাই নাই নাই ইঞ্জিন ইঞ্জিনডাল খুলিবই নোৱাৰা হলো।
তাকে অথনি খোল খাইছিলে এতিয়া আকৌ নো খোল নোখোৱা হল কি জানো হৈছে।
গৈছিলো গৈছিলো অথনি মই চাই আছিলো।
ম মই এইবাৰ চালেই মানে তোমাৰ ইঞ্জনৰ কি কি বেয়া হৈছে চব ঠিক চাব পাৰিলো হয়।
গম পাইছো সেইটো সেইটো চাব পাৰিলে ভাল লাগে অ।
ভাল লাগে মানে।
এতিয়া মানে আমাৰ আমি একো গম নাপাওঁ আৰু এনেই মানে আমি গাড়ীড চলাই চলাই গৈ আছোঁ আৰু!
অ একো মানে ভিউ চিউ নাই দেখা এয়া।
সঁচাকে অ তাকে ৰণক সুধি আছিলোঁ বুজিছ?
উম
ৰনক ঘৰতো এতিয়া দুখনি গাড়ী আছে দেখা নাই এখন এম্বুলেঞ্চ আছে। নিজখন হয়নে নহয়? সি বোলে চলাব জানে হয়নে গাড়ী?
জানে বোলা চলা চলোৱা দেখা নাই বাৰু তেনেকে।
কৈছে কৈছে মই এনেই চলাইছো ঐ আৰু এটা কথা গম পাও নহয় নুতুনকে? বাস্তৱতৰ বোলে গাড়ীখন এক্সিডেণ্ট হ'ল।
অ সেইদিনাখন সি ফাংচনলৈ গৈছিলে বোলে।
ক' ফাংচন?
ক' ফাংচনলৈ নাজানো সিমান ফাংচনলৈ গ'ল গৈ পেলাই বোলে সিয়ে! ছোৱালী চাব গৈছে নে কি নাজানো তাৰপিছত আৰু! গাড়ী বোলে তিনি পাল্টি অ তিনি পাল্টি মাৰিছে গাড়ী।
অ ন আলীৰ ওচৰত বোলে?
উম ভাগ্য ভাল বাচিলে।
অ কাৰো একো নাই হোৱা বোলে।
একো কাৰো নহল খালি সেই মিঠুৱে হেনো বোলে বাহতো দুখ পালে অকমান।
অ অঁ
এতিয়া বাপেকে বাছল। বাপেকৰ বাস্তৱে মানে পুৰা দিছে গৈছে গাড়ী যেনেকে লৈ গৈছিলি তেনেকে ঘৰলৈ লৈ আহিবি বোলে। উম গম পালোঁ। উম কৈছে গাড়ী যেনেকে! লৈ গৈছিলি তেনেকে তাতে ঘৰ সোমাই আহিবি, নহ'লে কথা বেয়া হৈ যাব।
এই হেৰি তোৰ লগৰ এটাই চলাইছিলে বোলে।
অট পালি তেল ফালে।
অ সেইটোৱে সেইটোৱে আহি পেলাই চাগৈ ঘপককৈ চাগৈ তত। টাৰ্ণ লৈ ল'লে।
উম তাতে নোৱালি ৰাস্তা টাৰ্ণিং তো।
অঁ অ বহুত বেয়াটো।
বহুত বেয়া।
এই হেৰি হ'ল এইটো কি বুলি কয়। এতিয়া বোলে ভাল কৰিব দিছে গাড়ী বোলে ঘুগুলা। ঐ সেইখনতোতোৰ লাখ টকাৰ বেছি যাব।
সেই খন বেছি দিয়াই ভাল আৰু ভঙা ফুটা।
অঁ তাকেইেতো।
এতিয়া এতিয়া তুমি ভাল ভালকৈ চলাবলে মানে তুমি নতুন গাড়ীখননে পাই যাবা। সিমানটো ৰেটত
অ মোক মানে ৰনে কলে কৈছে মই বোলো এ গাড়ীখন কি হৈছে কৈছে ঘুগুলা গাড়ী। মই বোলো হে বোলো সেইখনটো বনাওঁতে বহুত টকা যাব, কৈছে যাব। ম জানো আৰু কি কৰে।
এফালে ঘটিছে এফালে যোৱাইছে।
অ তাকেতো যিমানতটো ঘটিছিলে এবাৰতে যোৱাই দিয়ে নিচিনা হৈ হৈছে।
অ
সেইখনতোতো লাখ টকাৰ ওপৰত যাব নে কি ক গুধি।
এ যাব লাখ টকা মানে তোমাৰ দেৰ লাখ দেৰ লাখৰ ওপৰৰত গুচি যাব।
ন দেৰ দুই লাখ মান যাব গৈ দেখোন।
অ
জানো আৰু এনে এনে মানুহটোৰ কিন্তু! একো হোৱা নাই দিয় মই এনে দেখছো ন পৰহি মানে দেখিছিলো বাইক চলাই আছে।
এ মানুহ ঠিক হৈ আছে মানুহ গোটেই কেইটা থিক এই মিঠুয়ে হেনো বোলে আহ! হেৰি দুখ পালে বাহুৰ তলত।
অঁ অঁ গম পাইছোঁ
বাকী কি কৰি আছ কি কিবা খুতুৰ খাটাৰ বজাই আছে যে কিয়?
এনেই কি কৰি থাকিবানো এনেই।
মানে হাতেদি কিবা এটা কৰি থাকিবলৈ মন যায় আৰু ন?
মন যায় খালী খালিকে থাকিব মন নাযায় যে।
তাকে তো গাহৰিক কণ খালিনে নাই?
গাহৰিকণ খাম এতিয়াই ভাত বনাই আছে যে তাৰ লগতে বাহঁতে খাব বুলি।
অঁ অঁ কোনে চুমন বাই খাব নেকি? উ তাই সুধিবি টেষ্টটো?
অঁ অঁ সুধিব লাগিব ক'ম দিয়া মই তোমাক ৰিভিউটো দিম।
ৰিভিউ ৰিভিউ ঠিকে আছে দুটামানুহে খাব পৰাকৈ আছে ন দুই তিনি পিচকে।
আছে এ অলপ অলপ টেষ্ট কৰিলেই হ'ল আৰু!
কালি যে একে এনকেনাই গৈছে ন? স মই মানে নেমু খাইয়ো পাৰা নাই।
মোৰ যে ঘৰণলে যে খাবই নোৱাৰিলে।
অ শৰই খাবই নোৱাৰিলে কি হব। চব ঠিকেই আছিলে কালি ভাত চাতটো বৰ ধুনীয়া হৈছিল ন?
ধুনীয়া চব একদম মানে আৰু কালি তুমি মাংসটো ধুনীয়া বনাইছা ম! মপলা পাতি ইমান দিয়া নাই একদম বঢ়িয়া। অ অপকাৰ একেবাৰে নকৰে অথনি কপিল দাই মই তাকে কথা পাতি আছো মই বোলো কালি মাংস। তুমি ভাল বনাইছা।
মানে কি হয় সেই নহ'লে সেই গেছ চেছ বাগাল বেছি মাৰে।